কি খবৰ তোমাৰ
অ আছো ভালে তোমাৰ কোৱা
মোৰ ভালেই গৰম বন্ধত আৰু দিনবোৰ ভালে গৈ আছে আৰু
অ ঘূৰিব ফুৰিব যাবা নাই গৰমৰ বন্ধত
অলপ ঘূৰি ফুৰি আহিলো আকৌ যাব লাগিব মাজতে গৰম বেচি দিছিল সেইকাৰণে গুচি আহিলো
অ ক'ত গৈছিলা
মই তোমাৰ গেংণ্টক গৈছিলো গেংণ্টক ধৰ আৰু তোমাৰ এফ জি মাৰ্ক এফ জি মাৰ্কেট আছে মোৰ তাতে বেছি ভাল লাগিছে যে মই সাত দিন মান আছিলো আমি
অ অ
তে চাৰিদিন মান মই তাতেই খোজকাঢ়ি থাকো খালি। মোৰ সেই বজাৰটো মোৰ বহুত ভাল লগা হৈছে। আৰু তাতো তোমাৰ ঠাণ্ডা হয় ইমান গৰম নাই।
উম, উম, সেইটোয়ে। তেনেকৈ ঠাণ্ডা জাগাত খোজকাঢ়িব কাৰণে ভালো বাৰু। আৰু জেগাটো ভাল হ'লেতো আৰু বেছি ভালেই লাগে।
উম, জোগাটোও ভাল হয় আৰু তাৰ ম'ম'বোৰ বহুত মানে খাবলৈ সোৱাদ হয় আৰু। উম, ডাঙৰ ডাঙৰ।
অ', এনেও আহ তাতেতো মানে দাৰ্জিলিংটো সেইবোৰতো ভালেই বাৰু খাব কাৰণে।
পাহাৰীয়া অঞ্চলবোৰত যেন তোমাৰ ম'ম' বা মেগী
উম।
চাওমিন এইবিলাক খানাবোৰ যিবিলাক আছে এইবিলাক বেছিকে তোমাৰ খাবলৈ মানে
অ', বহুত ভাল বনায় উম উম উম হয় বাৰু বহুত ভাল বনায়। সিহঁতৰ মানে এইটো মানে বনাই বনাই মানে সিহঁতে বহুত আগৰ পৰাই বনাই থাকে যে আৰু সিহঁত তৰ এইটো মানে মেইন অ', খানাই হয় যে সেইটো কাৰণে সিহঁতে মানে বহুত ভালদৰে বনাই মানে সেইটো কাৰণে ধুনীয়া হয় খাব কাৰণে।
তুমি গৈছা নে নাই এনে?
মইতো নাই যোৱা মানে শুনিছোঁ আৰু তাত বহুত ভাল মানে ম'ম' পায় বুলি বহুত।
যাবা পৰিয়ালৰ লগত। কেতিয়াবা টাইম ওলাই যাবা, এতিয়াতো গৰম বন্ধ যাব পাৰা যদি টাইম মিলে।
সেইটোয়ে। ভাবি আছো ৰ'বা যোৱাৰ কাৰণে।
কাজিৰঙাও যাব পাৰা কাজিৰঙাওতো বহুত ভাল হয়।
অ', কাজিৰঙাতো চাবলগা বহুতখিনিয়ে আছে ক'ব গ'লে।
আমাক কলেজৰ পৰা কাজিৰঙা লৈ গৈছিলে
অ'।
ফুৰিবলৈ।
আৰু উম আৰু লগৰ লগখিনিৰ লগতো ভালেই লাগে।
ভালেই লাগে বাৰু, উম। গাড়ীত উঠাৰ পিছৰ পৰা আৰু খোৱা বস্তু গাড়ীত আছ খোৱা চবেই খোৱা আৰম্ভ কৰিছে আৰু কাজিৰঙা লৈকে আৰু খাই আছে। হাতীৰ চাফাৰী কৰিছো আমি ৰাতিপুৱা উঠি।
অ'।
ভিতৰত ভাল লাগে তোমাৰ ঘূৰি অলপ কাজিৰঙাতো। কাজিৰঙা অ', দেখিছোঁ।
উম, উম, উম।
কাজিৰঙাত যোৱাৰ লগে লগে নহয় অ' হেৰি গড়টো বহুতেই চোৱা যায়। গড়টো বহুত আছে। তাৰ মানে মানে মই কাজিৰঙাত এটা বস্তু মই ভাবিলো তাত গছ গছনিৰ কাৰণে নেকি ক্লিন মানে তোমাৰ পুৰা অক্সিজেনটো যেন মানে শুদ্ধ অক্সিজেন বুলি কয় নেকি!
অ'।
মানে কিবা এটা ফিল, মানে তুমি অ' ফিল নহয় আৰু যে নাই নাই ভাল জাগা এ গছ গছনিৰ কাৰণে চাগে।
উম, উম, উম, মানে বিষ শুদ্ধ অক্সিজেন পাইছা আৰু। উম, বুজিছোঁ বুজিছোঁ।
তুন অলপ ৰুব লাগিব আৰু, যিমান পাৰা যায় বেছিকে ৰুব লাগিব।
সেইটোৱে। এতিয়া যিটোহে গৰম পৰিছে আৰু, যিটোহে প্ৰদূষণ হৈছে সেই মানে পোৱাই হৈছে এতিয়া লাহেকে।
অ' প্ৰদূষণ হিচাপত জনসংখ্যা যেনেকে বাঢ়িছে এইটো গছ গছনি ইমান বাঢ়া নাই ন'।
উম, সেইটোতো কাটিহে আছে গছ গছনি বেছিভাগ।
অ' গছ গছনি কাটি আছে, সেইটো হিচাপত চবেই অলপ অলপ গছ গছনি ৰুব লাগিব, নিজে অলপ
সেইটোৱে। জংঘল কাটি আছে, পাহাৰ কাটি আছে, এনেকে আৰু ক'ত আৰু অশুদ্ধ অক্সিজেন পাম আমি, সেইটোৱে কথা।
এটা টাইমত আমাক গৰম বন্ধ দিলে মানে অলপ সৰু অলপ দিন আগতে আৰু যেতিয়া অলপ বেছি সৰু আছিলোঁ। গৰম বন্ধটো মামাৰ ঘৰতে গুচি যায়। মামা গৰম বন্ধ হ'ল মানে মামাৰ ঘৰত যাব লাগে।
অ' হয় বাৰু। মানে মামাৰ ঘৰত গ-গ'লে মানে আইতা ককাৰ লগত মানে থাক কি খেলা ধূলা কৰি ভাল লাগে আৰু। আৰু সেই আইতা ককাহঁতে আৰু ইমান ধুনীয়াকৈ আমাক হেৰি লয় আৰু। ভালদৰে।
সেইটোৱে আৰু ফূৰ্তিৰ টাইম আৰু নহ'লে পিছততো আৰু সময়বোৰ মিলাব পৰা নাযায়।
উম, সেইটোৱে। এতিয়াতো এতিয়াতো সময় মিলাব পৰাই নাযায় দিয়াচোন, কাকো লগ পোৱাই নাযায়। মামাৰ ঘৰতো যোৱাই নাযায় এতিয়া, সকলোৱে নিজৰ নিজৰ কামতে ব্যস্ত। কলেজ চলেজ খুলিছে সকলোৰে।
সেইটো বস্তু, মানুহ যি-যিমান ডাঙৰ হৈ গৈ থাকে নহয়, ইমানেই মানে মানুহৰ সময়বোৰ কমি গৈ থাকে, মানে মানুহবোৰৰ কাম আৰু পেইণ্টিং মানে আছেই কাম কৰিবলগীয়া এনেকুৱা হয় মানুহবোৰ।
অ' সেইটোয়েইতো, উম।
তুমি জয়দৌল, শিৱদৌল চাইছা নে নাই?
অ' নাই সেই হেৰি উজনিৰ পিনে যোৱা নাই হোৱা দেই মোৰ। তেনেকুৱাকে। উম, তুমি গৈছা নাই?
মই গৈছোঁ। মই তোমাৰ উজনি আপাৰতো উজনিৰ পিনে তোমাৰ বহুত বাৰ গৈছোঁ, মানে তুমি কি কৰিবা নগৰৰ পৰা একেবাৰে যদি ডিব্ৰুগড়লৈকে যোৱা কেতিয়াবা আৰু তোমাৰ গো টেইকিনিৰ দুদিন তিনদিন টাইম লৈ গ'লে আৰু গোটেই ৰাস্তাত গোটেইকিনি পৰেই চাবই লাগে।
সেইটো হয় মানে উজনিৰ পিনে যোৱাই নাই হোৱা যে মানে সেনেকুৱাকে সময় নিমিলে যাবৰ কাৰণে ক'ব গ'লে আৰু সময় মিলিলেও মানে হেৰি মানে লগৰখিনিয়ে নাযাওঁ, নাযাওঁ কৈ দিয়ে আৰু ঘৰত ক'লে মানে ঘৰৰ মানুহখিনি মানে যাব নোখোজে সেনেকুৱা আৰু
ন সেইটো হয় কলেজৰ পৰা নিলে প্ৰব্লেম নহয় কলেজৰ পৰা মানে ক্লাছৰ পৰা লৈ গ'লে প্ৰব্লেম নাই আৰু
অ', সেই কথা
এনেই পবিতৰা গৈছে নে
পবিতৰা নাই যোৱা
ক'ত গৈছে তেতিয়াহ'লে?
মই এনেকুৱা ধৰা চেন্নাই গৈছোঁ, উটি গৈছোঁ এনেকুৱা
বাপ চেন্নাই গৈছচোনত আৰু কি লাগে বহুত ডাঙৰ মানে দীঘল ভ্ৰমণ এইটো
সেইয় আৰু
চেন্নাই অলপ গৰমতটো বেছিয়ে
আমি যোৱাত কিন্তু এনেকুৱাকৈ গৰম নাই পোৱা।
অ'।
তাতে গছ গছনি আছে কিন্তু নোহোৱা বুলি নকওঁ আৰু সাগৰীয়া বতাহটো আহি থাকে যে
সাগৰৰ লগতে এ যেন মাছ খাব পাৰি মাছবোৰ পুৰি পুৰি দি
উম বহুত ধুনীয়া লাগে খাই। খাবৰ কাৰণে তে মানে সুস্বাদো হয় বাৰু।
অ', চ চকুৰ আগতে সাগৰৰ মাছবোৰ উঠি আহিছে। তুমি, তুমি নিজেও দৌৰি ফুৰিব পাৰা আৰু কোনেও নিজৰ ধৰি নুপৰে-'-
অ', অ'। ভাল লাগে বাৰু খাই আৰু যাব মন বাৰু এনেকৈ সাগৰৰ পাৰত গৈ মাছ খাব কাৰণে
মোৰ ভ্ৰমণত এটা বস্তু ভাল মোৰ ভ্ৰমণত এটা বস্তু ভাল লাগে কি জানা তুমি কৰ'বাত গৈ আছা ট্ৰেইন দি গৈ আছা বা বাছ দি গৈ আছা চিনি নোপোৱা চিনি নোপোৱা মানুহ কেইটা লগত যেন ধুনীয়াকৈ কথা বতৰা পতা যায়
অ'। সেই মানে মই সেনেকে অচিনাকি মানুহৰ লগত কথা পাতিতো এনেকে পোৱা নাই বাৰু
নাই, নাই মোৰ, মোৰ মোৰ মানে জীৱনৰ এটা মানে মই এই কলকাতা গৈ আছিলোঁ বুজিছা তাত মোৰ কিবা এটা এই ক্লাছ লোৱাৰ কাৰণে গৈছিলো
অ'।
তাৰপিছত মই মই যেতিয়া গুৱাহাটীৰ মানে এ কলকাতাৰ পৰা গুৱাহাটী আহি আছোঁ তেখেতসকল বেংগোলুৰৰ হয় মানে দুজন ল'ৰা ছোৱালী আৰু ম মতা মাইকী আৰু ত' টোটেল চাৰিজন আৰু সেইটো কেবিনত মই মানে মই আছিলোঁ। পাঁচজন আমি তে সিহতে ইমান ফাৰ্ষ্টতো আৰু চিনি পোৱা নাযায় আৰু। সৰু বাচ্ছা মই চকলেট কিনি দিছো তাৰপিছত তোমাৰ গোটেই ৰাস্তাত আৰু পথাৰত পাতি চিনাকি হ'ল সিহঁতে কিবা কিবি খা এ টিফিন আনিলে গোটেই ৰাস্তাত মোক একো কিনিব নিদিলে কিনি খাব নিদিলে গোটেই মানে একেবাৰে সিহঁত গুৱাহাটীলৈকে আহিছে ইমান ভাল লাগিছে আৰু
অঁ নিজৰ মানুহ বুলি ভাবিছে আৰু উম উম উম অঁ আৰু আজিকালি ভাল মানুহ পতককৈ পোৱা নাযায় নহয় সেইটো কাৰণে ভয় লাগে
অ', সেইটোওতো হয়ে বাৰু
সেইটোৱে কথা আজিকালি ভাল মানুহ পোৱা টান সেইটো কাৰণে ভয় লাগে আৰু ভ্ৰমণ কৰিলে ক'লেতো ভ্ৰমণ কৰিলেতো অলপ ভয় লগাই কথা আজিকালি
অ দিগদাৰ আজিকালি বাৰু অলপ চেঞ্জ হৈছে কাৰণ কেমেৰা ফিট টিং কৰিছে তোমাৰ জিঅ টিকিং ভুদ দিছে। তাতে মোবাইলৰ সেইবিলাক আছে গোটেইখিনি আছে
অঁ অঁ
তে সেইবিলাকৰ কাৰণেতো ভালেই বাৰু
অঁ বাকী আৰু তুমি ক'ত ক'ত ঘূৰিছা এনেই
মই তোমাৰ বাহিৰততো চেন্নাই গৈছো বেংগালৰু গৈছো দিল্লী গৈছো কলকাতা গৈছো ৰাজস্থান গৈছো আৰু ভূৱনেশ্বৰ গৈছো
ৰাজস্থান ৰাজস্থান ভাল লাগিল নে গৈ ৰাজস্থানটো নেও
ৰাজস্থানতটো আটাইতকৈ মানে তোমাৰ ভ্ৰমণৰ যদি মানুহ কয় নহয় ৰাজস্থান যোৱাৰ লগে লগে তুমি যেতিয়া এ পিংক চিটি সোমাবা বা জু তোমাৰ হা হাৱা মেহেল এইবিলাক যেতিয়া তুমি চাবা তুমি ফিল কৰিবা তুমি বেলেগ এটা মানে দেহত গুচি আহিছা মানে তাত তুমি যোৱাৰ লগে লগে তাত তোমাৰ যিবিলাক সংস্কৃতি আছে তুমি চকুতে গম পাবা যে নাই নাই মই বেলেগ এটা ইয়াত আহিছো বহুত ভাল লাগে খালি দাম বোৰ অলপ বেছি তাত মানে তোমাৰ কিছু কিছুমান মানুহ আছে ভাল কিছুমান মানুহ আছো বেয়া নতুন মানুহ দেখিলে নহয় সিহঁতে এই ভাড়াবোৰ অলপ বেছিকে লয় মানে
বেছি কয় অ সেইটোৱেইটো কথা মানে অলপ ভালদৰে মানে সিহতে সিহঁতৰ যদি চলি চলাব খুজিছে মানে জেগাটো ত অলপ দাম চাম বোৰ ভালদৰে ৰাখিব লাগে, যাতে মানুহখিনি আহিও যাতে ভাল পায়। এটিয়াটো নিদিবই সিহতে
সেই বস্তুতটো অলপ আছে, বাকী এনেই জাগাটো ভাল কিন্তু তোমাৰ।
উম উম উম
তাত মই নেমু চৰবত খাইছিলো ইমান ই ইমান মানে ভাল লাগিছে ইয়াত ইয়াত সেইটো বনাব নোৱাৰা ব আৰু সেইটো হয় বাৰু কিছুমান জোগা হিচাপত কিছুমান বস্তু বস্তু তোমাৰ অলপ বেছিকে আৰু
অঁ অঁ হয় বাৰু দিয়া নহ'লে এতিয়া ৰাখিছোঁ হা
দিয়া দিয়া
দিয়া দিয়া